হয়।
লৌ হেল্ল',
অ', শুনিছাঁ?
অ', শুনিছোঁ শুনিছোঁ, তুমি শুনা পাইছানে বাৰু?
অ', অ', পাইছোঁ পাইছোঁ।
অ', কি কৰি আছা?
মই তোমাৰ, এ দুপৰীয়া অকমান বিছনাটে পৰিহে আছোঁ এনেই।
অ', তাকেহে। ময়ো এয়া এনেই, ময়ো এয়া এনেই বহিহে আছো। তাকে খবৰ খাতি কেনেকুৱা?
খবৰ-খাতি মোৰ ভালে বাৰু, অ', তোমাৰ কোৱাচোন।
মোৰো ভালেই ভালেই। তাকে বোলো বহু দিন হ'ল। তোমালৈ ফোন চোন কৰা নাই। আজি বোলো এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতোঁ বুলি ফোন কৰিলো মানে।
অ', অ', ভালে কৰিলা, ভালে কৰিলা। তাকে কি বিষয় বা?
হয় হয়, তোমাৰ বিষয়টো এনেকুৱা এই আজিকালিৰ দিনত যে, মদ্যপানৰ মানে যি অপকাৰিতা মানে অ', তোমাৰ এনেকুৱা মদ্যপান যে কৰিলে যি বেয়া, সেই তাৰ ওপৰতে আমি কথা পাতোঁ বুলি ভাবিছোঁ। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ', অ', নিশ্চয় ভালে হ'ব, ভালে হ'ব।
উম্, হয় হয়। এতিয়া, আমি এতিয়া আমাৰ সমাজলৈ যদি চাবলৈ যাওঁ নহয় আমাৰ সমাজত কিন্তু মদ্যপান কৰা লোক বহু খিনি মানে আজিকালি দিনত আছে, গম পাইছানে তুমি?
হয় হয়, অ'।
অ', আৰু মানে আচলতে মদ্যপান বস্তুতটো এটা বহুত বেয়া বস্তু মানে আচলতে নিচা কৰাটো মানুহৰ কাৰণে বহুত বেয়া কাৰণ তুমি এতিয়া যেতিয়া তুমি মদ্যপান কৰিবা নহয় তোমাৰ মানে যি মগজুতো সুস্থিৰ অৱস্থাত নাথাকে আচলতে গম পাইছা?
উম উম হয়।
অ আৰু তোমাৰ এতিয়া আজিকালিৰ দিনত মানে যি এ পৰিস্থিতি মানে বহুখিনি মানে ঘটনা তুমি চাগে শুনিবলৈ পাইছাই মানে এনেকে মদ্যপান কৰি আহি পেলাই তেনেকে এক্সিডেন্ট হোৱা নাই বা কাৰোবাক মৰা পিতা সেইবোৰ কথাাতটো শুনিবলৈ পাইছা হয় নে নহয় সেইবোৰ এতিয়া কিমান ডাঙৰ‌ মানে মানে কিমান বেয়া হৈ গৈছে আজিকালিৰ দিনত সেইবোৰ কথা।
উম হয় হয় তাকে।
হয় মানে এতিয়া কি হ'ল মদ্যপানটো এটা এ মদ্যপান কৰাতটো মানে আমি চীত কিন্তু কি হয় কিছু লোকে কি কৰে মানে তোমাৰ আজিকালিৰ দিনত এই মানুহবোৰতো পুৰা কামত ব্যস্ত হৈ থাকে আৰু ডিপ্ৰেশচনত মানে তোমাৰ মানসিক চাপত কিছুমান মানুহ ভুগি থাকে গম পাইছা?
হয় হয় অ
অ সেই লোকসকলে কি সেই লোকসকলে ভাবে কি যে এ অকমান মদ্য ৰপান কৰি দিও তেতিয়া মনতটো ভাল লাগিব সেই বুলি ভাবি তেওঁলোকে সেই মদ্যপানটো কৰে কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে মদ্যপান টো কৰাৰ পিছত তেওঁলোকৰ মানে আৰু যে অনিষ্ট হব যে তেওঁলোকৰ জীৱনত যে আৰু যে অপকাৰ হব সেই কথাটো তেওঁলোকে বুজি নাপায় গম পাইছা
হয় হয়
আৰু কিছুমান লোকে আকৌ সেই মদ্যপানতটো মানে তোমাৰ এটা ফেশ্বন হিচাপে লৈ পেলাই খাই মানে সেই তুমি চাবাচোন একদম ধনী ধনী মানুহৰ মানুহবোৰক একদম পুৰা এনেকে এ ৰেষ্টুৰেণ্টত যাব গৈ একদম মদ লব লৈ পেলাই পুৰা খাব খাই পেলাই নিচা হ'ব তাৰ পিছত মানুহক কেনেকে বেয়াকৈ কব কাজিয়া কৰিব হয় নে নহয় সেইবোৰ কিমান মানে আমাৰ সমাজৰ কাৰণে কিমান ক্ষতিকাৰক কথা হৈছে আজিকালিৰ দিনত
হয় হয় তাকে আৰু
আৰু এতিয়া বিশেষকৈ আমাৰ যি সৰু সৰু ল'ৰা ছোৱালীবোৰ তোমাৰ মানে সৰু সৰু মানে তোমাৰ এতিয়া এই কি ল মানে ল'ৰা ছোৱালী বোৰে কি কৰে আহ তুমাৰ মেট্ৰিক পাছ কৰি যেতিয়া তুমি এখন কলেজলৈ যায় মানে কলেজলৈ যোৱাৰ পিছত কি হয় তেওঁলোকৰ মানে একদম উত্তেজিত হৈ থাকে মানে তেওঁলোকে বহুত নানা ধৰণৰ কাম কৰিবলৈ মন যায় তাৰ ভিতৰত এটা এই মধ্যয় পানণধো কি হয় কিছুমান উ কিছুমানে কি কৰে একদম মানে ফেশ্বন হিচাপে লৈ পেলাই সেই মদ্যপান কৰে তাৰ পিছত কি কৰে তেওঁলোকৰ এখন বাইক চলাব সেই মদ্যপান কৰি বাইক চলাই একদম ৰাস্তাত যাব একদম পুৰা স্পীডত ফুল স্পীডত গৈ কোনোবা এজন লোকক এনে মানে মাৰি দিব তোমাৰ খুন্দিয়াই দিব তাৰ ফলত তোমাৰ কিমান অপকাৰ হয় হয়ে নহয় বাৰু এতিয়া যেতিয়া এক্সিডেণ্টো হ'ব তাৰ ফলত তোমাৰ ঘৰৰ মানুহখিনিহে বেছি কষ্ট হয় ন
উম উম
সেই কথাবোৰ আমি অলপ মন দি এই মানে চোৱাতটো উচিত আৰু আজিকালিতো আৰক্ষী বিষয়ে মানে চৰকাৰে যি আইনসমূহ উলিয়াইছে সেইখিনি বহুত ভাল কৰিছো বাৰু তোমাৰ আজিকালি যে মানে মদ্যপান কৰি যদি তোমাৰ গাড়ী মটৰ যদি চলোৱা হয় তেতিয়া মানে সেইসমূহক মানে উচিত শিক্ষা দিয়া হয় মানে গম পাইছা মানে সেইবাবে আমি যদি এতিয়া ধৰি লোৱা তোমাৰ ঘৰতে হওক বা তোমাৰ গাঁৱৰে হওক কোনোবা মানুহে যেনিবা মদ্যপান কৰে দেই তেওঁলোকক তুমি যেতিয়া তেওঁলোকে মদ্যপান নকৰাকে সুস্থ অৱস্থাত যেতিয়া যেতিয়া থাকে তেওঁলোকক তুমি বুজাব লাগিব যে আমি আমাৰ মদ্যপানৰ ফলত কি হৈছে। মানে আমাৰ এতিয়া শৰীৰৰ কথা তুমি কবলৈ গ'লে শৰীৰটো কিমান নষ্ট হৈছে মদ্যপানৰ কাৰণে তোমাৰ এতিয়া চাবাচোন আজিকালি আমাৰ যি কেঞ্চাৰ ৰোগ হওক সেইটোতো মদ্যপানৰ ফলতেই হৈছে হয় নে
হয়, হয়, হয়।
আৰু এটা কথা তুমি লক্ষ্য কৰিবাচোন সৰু সৰু ল'ৰা ছোৱালী আজিকালি কেঞ্চাৰ হওক তোমাৰ মানে কলিজা বেয়া হৈ যোৱা হওক সেইবোৰত ৰোগত মৰিবলগীয়া হৈছে সেই তাৰ আচল কাৰণটো হৈছে তোমাৰ মদ্যপান আৰু মদ্যপানে তোমাৰ শৰীৰটো যিমান বিনষ্ট কৰে তাৰ উপৰিও তোমাৰ সমাজখন বেছি অনিষ্ট কৰে, এতিয়া চাবা দেই তোমাৰ আহ তোম তোমাৰ ঘৰত তুমি যেনিবা হয় কিবা এটা পৰীক্ষাৰ বাবে তুমি যেনিবা মানে প্ৰস্তুতি চলাই আছা তাৰ পিছত তোমাৰ কাষৰ ঘৰৰ মানে বৰ্তা হওক খুৰা হওক কোনোবা মানুহ এজনে যেনিবা একদম সদায় মদ্যপান কৰি আহি পেলাই ঘৰত ৰাতি হুলস্থুল কৰে বহুত দেৰিলৈকে তাৰ ফলত কি হৈছে তাৰ ফলত তোমাৰ পঢ়া শুনাত মানে ক্ষতি হৈছে হয়নে? সেইবোৰ কথাও আমি বুজিব পাব লাগে আচলতে গম পাইছা।
হয়, হয়।
আৰু, আৰু যদি যদি আমাৰ কোনোবা পৰিয়ালৰ হওক, গাঁৱৰ হওক কোনোবা মানুহ যদি মানে এনেকৈ নিচা যদি কৰে তেওঁলোকক আমি কথাটো বুজাব লাগে আৰু তেওঁলোকক তৎক্ষণাত আমাৰ যি নিচা মুুক্তি কেন্দ্ৰ যে সেই তালৈ লৈ যাব লাগে আজিকালি সেইটো বহুত এটা ভাল ব্যৱস্থা হৈছে আজিকালি দিনত, গম পাইছা উম উম। আৰু মানে এতিয়া মানে ম ম দ্যপান কৰিলে মানে তাৰ ফলত মানে একো উপকাৰেই নাই বহুত মাহখিনি মানে আমি অপকাৰ হোৱাহে দেখো। কিন্তু কিছুমান মানুহে কি বুলি কয় যে এই মদ খালে বোলে মানুহ শকত হয় সেই বুলি কয় সেইটো একদম মিছা ধাৰণা কিন্তু দেই মানে এতিয়া কি হয় এই কিছুমান তুমি চাবাচোন মানে বহুত ক্ষীণমিন ল'ৰা থাকে। তাৰ পিছত সিহঁতক মানে বহুত খাই মানে কিবা কিবি বস্তু খাই তাৰ উপৰিও মানে তেওঁলোক মানে শকত হব নোৱাৰে কিছুমানে আকৌ তে সেইবোৰক কি বুদ্ধি দিয়ে কি বোলে তোমালোকে সেই এইটো কি বুলি কয় মদ খোৱা বিয়ৰ খোৱা সেইবোৰ খালে অ' শকত হৈ যাবা সেই বুলি কয় সেইবোৰ অ' সেইবোৰ বাৰু কিমান ভয়ানক কথা কাম কৰিছে হয় নে নহয় বাৰু। সেইবোৰৰ পৰা একদম আঁতৰি থকাটো উচিত বুলি মই ভাবো।
উম, উম।
আৰু আজিকালি যি মানে তোমাৰ মদ্যপান কৰা লোকসকলে তোমাৰ যিমান অনিষ্ট কৰে মানে যি তোমাৰ এক্সিডেণ্টকে ধৰি লৈ পেলাই যি সমাজ বিনষ্ট কৰিছে নতুবা আমাৰ ঘৰৰ পৰিয়ালৰ সমূহক আৰু আজিকালিতো মদ্যপান কৰি আহি পেলাই ঘৰত মানে তোমাৰ পতিয়ে পত্নীক একদম পুৰা প পিতাও কথাটো আমি শুনিছো হয় নে নহয় বাৰু। অ'। সেইবোৰ কথা আচলতে আমি মানে এ ভাবিব লাগে আচলতে মদ্যপানৰ ফলত আমাক কি উপকাৰ হৈছে কি অপকাৰ হৈছে আচলতে কবলৈ গ'লে আমাৰ মদ্যপানৰ ফলত একো উপকাৰেই হোৱা নাই আৰু মই ভাবো কি আমাৰ চৰকাৰেও কিছুমান আইন উলিয়াব লাগে দেই মানে এই মদ্যপানৰ ওপৰত মানে উ মানে পাৰিলে মদ্যপানটো বন্ধই কৰি দিব লাগে আচলতে এটা। কথা মদ্যপানটো মানে আমাৰ বন্ধ কৰা নাই এটা কথাৰ কাৰণে। কি মানে মদ্য যি মানে মদৰ পৰা মানে আমাৰ। চৰকাৰখনে মানে বহুখিনি টেক্স পাই আছে সেইবাবে আচলতে। আমাৰ বন্ধ কৰি দিয়া নাই মানে চৰকাৰখনে গম পাইছা। কিন্তু কিন্তু সেইটো কথা যদি ভাবে মানে সেইটো কথা ভাবি পেলাই যদি। ন মানে বন্ধ নকৰে মদ্যয়পান কৰাতটো সেইটো কিন্তু বহুত বেয়া কৰিছে কাৰণ তোমাৰ। অ' সেই টেক্সৰ য মানে আমাৰ মানুহৰ কিমান এখন ঘৰ ধ্বংস হৈ গৈছে। তাৰ উপৰি মানে বহুত মানুহৰ বেমাৰ আজাৰ হৈছে কেঞ্চাৰত ভুগি আছে সেইবাবে আমি সেই। কথাবোৰ ভাবিব লাগে আৰু চৰকাৰ খনেও মই ভাবো কি। তাৰ ওপৰত মানে কিছুমান কঠোৰ সিদ্ধান্ত লব লাগে বুলি মই ভাবো বুজিছা।
হয় হয়।
বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচ বাৰু অলপ।
অ' তাকেহে তুমি গোটেই অ' কথাখিনি সাঙৰি কলাই এতিয়া।
হয়।
অ' যি আমাৰ মদ্যপান অ' মদ্যপান যোনটোৰ সেইটো সমস্যাটো। আমাৰ বিশেষকৈ নতুন প্ৰজন্মৰ মাজত এটা মানে চিন্তাৰ বিষয়। হয় হৈ পৰিছে এতিয়া কিছুমান যুৱক যুৱতী এতিয়া তোমাৰ। বন্ধু বান্ধৱৰ, প্ৰভাৱত হওক বা সামাজিক কিছুমান চাপত বা বা মানে অ, বা মানে কিছুমান পাৰ্টি আৰু তাৰ উপৰিও আমাৰ যি সামাজিক মাধয়ম সেইসমূহৰ প্ৰভাৱ। তোমাৰ মদ্যপান উম কৰিবলৈ আৰম্ভ কৰে, তে বহুতে ইয়াক বহুতে ইয়াক তোমাৰ আধুনিক জীৱনশৈলীৰ কিছুমান অংশ বুলি ভাবে, কিন্তু বাস্তৱত বাস্তৱত তোমাৰ অতিয়াধিক যি মদ্যপানে সেই মদ্যপানে তোমাৰ ব্যয়ক্তিয়ে এজনৰ হক বা তেওঁৰ পৰিয়ালটো আৰু সমাজখনৰ ওপৰতো মানে বহুত বেয়া প্ৰভাৱ পেলায়, এতিয়া মদ্যপানেৰ ফলত তোমাৰ শৰিৰ, শ মানে শাৰীৰিক আৰু মানসিক স্বাস্থ্য বহুত খিনি ক্ষতিগ্ৰস্ত হয়, এতিয়া কি হয়। যেতিয়া মদ্যপানে আহ, মানে অত্যাধিক কৰা হয় ই আমাৰ যি লিভাৰ হওক, বা হৃদ যন্ত্ৰ হওক। বা তাৰোপৰি আমাৰ যে মগজু আৰু আন আন বহু অংশ, অংগৰ মানে ক্ষতি কৰিব পাৰে এতিয়া অতীয়া অত্যাধিক মদ্যপানে কি হয় আমাৰ চিন্তা শক্তি আ চিন্তা শক্তিৰ যোনটো, মানে প্ৰভাৱতটো আমাৰ কমাব পাৰে বা সেইটো মানে চিন্তা শক্তি কৰাৰ ক্ষমতাটো কমাই দিয়ে বা সিদ্ধান্ত লোৱাৰ সিদ্ধান্ত লোৱাৰ, কিছুমান ক্ষমতাবোৰ হ্ৰাস কৰে আৰু কেতিয়াবা অ, আৰু কেতিয়াবা মানে আচলতে কেতিয়াবা নহয় আজিকালি প্ৰায় দেখা যায়, যে পথ দৰঘটনা এনেকুৱা বাৰ তাৰ উপৰিও কিছুমান হিংসাত্মক কিছুমান অপৰাধৰ দৰে এ, ঘটনাৰো মানে কাৰণ হয়, এতিয়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ই, মানে পঢ়া শুনা আৰু মানে পঢ়া শুনাত মনোযোগ কমাই ফলত আ, আৰু তেওঁলোকৰ যি ফলাফল দিয়া হয় সেই ফলাফল বেয়া কৰে, আৰু সেই আৰু তেওঁলোকৰ যি জীৱনৰ লক্ষ্ৰ পৰা মানে আঁতৰাই নিব পাৰে, আৰু সেই, সেই ছাত্ৰ ছাত্ৰী সকলৰ লগত কিন্তু তেওঁলোকৰ যি পৰিয়াল আছে সেই পৰিয়ালৰ ওপৰতো মানে বহুত মানে, মানে অশান্তিৰ সৃষ্টি কৰে। বা আৰ্থিক সমস্যাৰ লগতে মানে সামাজিক কিছুমান সমস্যাও সৃষ্টি কৰিব পাৰে। এই কাৰণ অ, কাৰণ এতিয়া মদ্যপান প্ৰভাৱ কেৱল এজন ব্যয়ক্তিতে নপৰে সীমাবদ্ধ নাথাকে। সেই, সেই প্ৰভাৱটো তোমাৰ এজন এখন পৰিয়াললৈ যায়। আৰু সেই পৰিয়ালৰ পৰা মানে সমাজখনো আচলতে বিনষ্ট হয়, তেওঁ বৰু বহু পৰিয়ালৰ তোমাৰ উপাৰ্জনৰ এটা ডাঙৰ অং মানে অংশ মদতে ব্যয় হয় বুলি ক'ব পাৰি, তে যাৰ ফলত অ', যাৰ ফলত সন্তানৰ মানে শিক্ষা হওক, স্বাস্থ্য হওক বা আন কিছুমান প্ৰয়োজনীয় কামত মানে সেই এ টকা পইচাৰ মানে কম হয় বা সেইবিলাক কামত মানে এ, ক্ষতিগ্ৰস গ্ৰস্ত হয়, তে সেয়েহে
সেয়েহে যি নতুন প্ৰজন্মই মানে, নতুন প্ৰজন্ম আছে এই নতুন প্ৰজন্মই, তোমাৰ মদ্যপানৰ যি ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে মানে সচেতন হোৱাটো মানে অতিকৈ প্ৰয়োজনীয়।
হয়, হয়, অ'।
এই সমস্যাৰ যি সমাধানৰ বাবে তোমাৰ আমাৰ, আমাৰ আমি মানে সকলোৱে একগোট হৈ কাম কৰিব লাগিব, এতিয়া পৰিয়াল হওক, বিদ্যালয় হওক বা সমাজখন বা আমাৰ চৰকাৰৰ সকলোৰে ভূমিকা ভূমিকা-ভূমিকাও মানে তাত এ দিব লাগিব, তেতিয়াহে এই সমস্যা তোৰ আমি এটা সমাধান পাম। অভিভাৱকসকলৰ আহ মানে পৰিয়ালৰ কথা যদি কওঁ অভিভাৱকসকলে মানে সন্তানৰ সৈতে খেলা ধূলা ক-কৰিব লাগিব। বা তেওঁলোকৰ, তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকৰ মনৰ ভাব বিলাক জানিব লাগিব, তেওঁলোকৰ মনত কি চল আছে। আৰু তেওঁলোকক মানে সজাগ সচেতন কৰি তুলিব লাগিব, তাৰ উপৰিও শিক্ষকসকলৰ শিক্ষকসকলে মানে সচেতনতা সৃষ্টি কৰিব লাগিব, আৰু আহ মানে এ মানে সামাজিক কিছুমান, এ সাস্কৃতিক কিছুমান কাৰ্যসূচী বা আহ এনেকুৱা কিছুমান সচেতনতাৰ মানে, আহ কাৰ্যসূচী আমি হ লব লাগিব, যাতে আমি আহ মানে মানুহ বিলাকৰ মাজত সেই এ সেই সমস্যাবোৰৰ কিছুমান সমাধানৰ কাৰণে আমি মানে কাম কৰিব পাৰো, আৰু সেই মানুহবিলাকক অ', সেই মদ্যপানৰ মানে প্ৰভাৱৰ পৰা মানে আঁতৰাই আনিব পাৰো যাতে, আৰু আৰু আমাৰ কি হয়, নতুন প্ৰজন্মই নিজৰ স্বাস্থ্য শিক্ষা আৰু ভৱিষ্যতক মানে অধিক গুৰুত্ব দিয়াটো উচিত, কাৰণ আমাৰ যি মানে আমাৰ যি দেশখনৰ ভৱিষ্যত, আৰু সমাজখনৰ ভৱিষ্যত সেই নৱ প্ৰজন্মৰ ওপৰতে মানে, সম্পূৰ্ণ ডিপেণ্ড হৈ থাকে।
অ', সেই ক্ষেত্ৰত আচলতে আমাৰ